অ ৰিং কৰি আছিলা নেকি বহু তোমাৰ?
এ!
অহ, এদাল ভালকে অহাই নাছিলে?
অঁ, অকণমান নেটৱৰ্কৰ প্ৰব্লেম আছিলে, তাৰপিছতে হেৰি
উম।
কি কি দিলি খাবলৈ?
এই ভাত খালে আৰু সেই ভাত খালে কিমান জিকা, আলু, কঠাল গুটি দালি এনেকে মিস্ক কৰিপেলে হেৰিকে বনালে মায়ে। কঁঠাল গুটি কঁঠাল ঘৰত নাই আইতাই লৈ আহিছিলে আহোঁতে। কঠাল লৈ আহিছিলে নহয় খাবই নোৱাৰিলো এফুটাহে খালো মানে ইমান গৰমৰ কোবত। আৰু এটা ভক্তি আছে বলিদান উম, তাৰপিছত সেই কঁঠাল গুটিয়ে গোটেই কেই সৰু আছিলে কঁঠাল কঁঠালটো সৰু আছিলে নহয় গুটি কিতা মানে গোটেইকেইটা দিলো ইমান ধুনীয়া লাগিছিলে কঁঠাল গুটি কেইটা খাবলৈ।
অ কঁঠাল গুটি ভালে লাগে খায়, ভিনদেউ চাগে কঁঠাল গুটি খাওঁ খাওঁ লাগি আছে।
উম। খাওঁ খাওঁ লাগি আছে তেওঁ
বাহিৰত থকা তো
উম বাহিৰত থকাটো যি অৱস্থা হৈ আছে কাহিনী।
সেইটো ধৰি ৰাখিছে সি ওলাব লাগিব নেকি ঠিক নাই?
অ, কেলেইনো বুজি নাপায় জানো?
খুব খং উঠিছে ধেৰ গালি পাৰিছো আজি মই, গালিটো বাৰু পাৰিয়ে আছো।
এই
সেইদিনাখন অকমান গা বেয়া হ'ল হ'ল বুলি আকৌ হেৰি ন আক এদিন চা ফোনটো অফ কৰি থবলৈ কিহে পাইছে বাৰু, অফ মানে হেৰি হৈ থাকিব এৰপ্লেইন কৰি থ যে মোক তাৰমানে কিবা খঙতে এৰপ্লেন কৰিছিলে পাহৰি থাকিলে নহয়, পাহৰি থাকিলে সিমান পাহৰি থাকি তাৰপিছত পিছদিনাখনো পিছদিনাখন নিজৰ কিব বুলি ভাবি আছে ফোনটো মানে হেৰি কৰি চোৱা নাই নহয় গম পোৱা নাই, ফোনটো নেটৱৰ্ক নাইপোৱা তাৰ পিছ পিছতে পিছদিনাখন
হিনো গম পাইছে আৰু মোৰ ফোনটো এনেকুৱা হৈ আছে মই গমেই নাপাও। ফোনটো বেয়া হৈছে বুলি ভাবিছো এতাক কৈছো। নাহে বুলি কৈছে সেই তেনেকুৱা
উম
ৰাতিহে ত মানে ফোন নাই যোৱা মই ফোন কৰি আছো গৈ আছো ৰাতি দুটামান বজাতহে আহ দানী বিলা চাই আছে যেতিয়া এই গছে এনেকুৱা হৈছে তেনেকুৱা হৈছে যে অফিচৰ পৰা যদি ফোন কৰি আছে কামটোৰ কাৰণে হয় নহয় সেইবোৰ খং নুউঠি মানে এদিন আকৌ সেই দিনা আকৌ চাইলেণ্ট কৰি লৈ চাইলেণ্টো কেনেকৈ হয় নো গমে নাপালে ফোন কৰি আছো কৰি আছো জানানে এ দিনৰ দিনটো ৰাতিপুৱা দহটা মান বজাৰ পৰা মই ফোন কৰিছো নিতিয়
অ আৰু ফোনটো নায়ো চোৱা নে কি মিচ কলটো দেখিবলৈ
একে ৰাহে ফোন কৰি আছো নাই ছোৱা নাই ছোৱা ৰাতিটো ফোন কৰিছো ৰাতি একেবাৰে নাই কৰা নাই কৰা হে ৰিচিভ কৰিলে নহয় মই বোলো আপোনাক ফোনতো যে হেৰি হৈ আছে আপুনি কালি যে দহটা বজাৰ পই তেতিয়ালৈকে মোৰ যে চিন্তা কিমান হৈ আছে সেই গম পাইছে নাই সেই তেতিয়াৰ পৰা কৈ থাকোতে অফিচৰ পৰাওতো তেনেকে ফোন কৰি আছে সেই ডিউটি পাই ৰিচিভ কৰা নাই হয় নহয় বাৰু সেনেকে ৰিচিভ নকৰিলে বাৰু ন
উম এতিয়া দিউতি কৰিব নাই দিয়া নেকি
আজি নাই কৰা দিউতি অফিচলে মাতিলে কিবা এতিযা চহি উলিয়াব চাগে উলিয়ালে কালি পেকিং কৰিলে নহয় বস্তু হ পেকিং কৰিলে নহয় বস্তু
এ অ ধুনীয়াকে পাই আহে কিহৰ কাৰ
কথা পাতিবলৈও সিমান মন যোৱা নাই‌‌ আজিৰ দিনটো মই ইমান হেৰিকে থকা নাই আমাৰ বিছনাতে
সঁচাকে দেই ধুনীয়াকে ভাল কাম এটা পাই আহে কিহৰ পৰা তেনেকুৱা কৰি থাকে বাৰ আৰু
উম বহুত খং উঠি আছে আক মই কৈছো আপুনি আপোনাৰ লগত যাম বুলি মই কাপোৰ অৰ্ডাৰ কৰি তাকেহে মই আকৌ এই ৰ নিজে উলিওৱা নাই জানো আকৌ মই গুচি গ'লে কথাটো বেয়া হ'ব সেই তেতিয়া মোক কৈছিলে সেই প্ৰথমতে সেই হওতে তাৰ পিছে আপুনি সোনকালে আহক হ'ব আপুনি আহক চাকৰি কথা আছে নহয় ন দে মানুহজনক আপুনি যেন তেনেহ'লেও গুচি আহক তেনেকে কৈছিলে মোক চ মই মই কছো ভিনন্দক আপুনি কেনেবাকে এ ছাৰক লগ কওকচোন লগকৰিপেলাই কওক যে মই কাইলে মই মানুহজন লৈ আহিমগে, সেইকিবুলি মই এসপ্তাহ দৰাৰ ছুটি দিয়ক আৱ পাঁচদিনৰ ছুটী দিয়ক মই লগতে গুচি যাম ন কৈছো মই এতিয়া ছাৰে মানে চাৰ মানে ইমান বেয়া পাইছে চিনমই চাই মানে ছাৰে ৰিচিভে কৰা নাই। কথাই পতাই নাই ভিনদেউ লগত জানো
অ ইমান ভাল পাই থকা আগতে ফোন চোন কৰি থকা মানুহটোয়ে যদি ইমান বেয়া পাইছে,
আগতেো প্ৰথমতে গৈ পোৱাৰ পিছতো তেনেকুৱা কৰিছিলে নহয় এতিয়া চিন খা অ দিলাচোন ব চাই সেই কৰি দিলে সেই মোৰ কাৰণে দিলে ছাৰ মোৰ মানুহজনীৰ কাৰণে দিছো মোৰ তোৰ কাৰণে নাই যে নাই তেনেকৈ কৈছে তইআও তেনেকুৱা নকৰিবি কেতিয়ালে গৈছিলে তাৰ পিছতে এতিয়া ফোন কৰিছিলে
উ এতিয়া আকৌ যেনে তেনে বিয়া হল যেনেকা হ'লেও আৰু বনাই থাকক লাগিলে এনেককা ল'ৰা ছোৱালী কেইটা লৈ গুচি যাব পাৰিহে
যেন তেনে কিবা এটা হোৱা হেলো মই একদম মাতি দিলোঁ হেঁতেন কাইলৈ গুচি আহক মোৰ লজজো ভাবি নাই আহ কব খো আপুনি কাই আোক ম চা িে কৰা নাই নশুনে কাগজ পত্ৰ দিলে যে কাগজ ফালিলে যে এতিয়া তিতা কৰিবা।
উম!
বহুত বেয়া লাগে।
হয় অ যেন তেনে কিবা এটা কৰিব পৰা হ'লে।
উম! ত ভৰত চন্তা মই ভ চিন্তা পেলাই। আগদিনাখন দৰমহা দৰমহা পাইছে বচাই দিছে নহয় মোক। মাৰ মন ভ লাগি
মনতো তাৰপিছতেনো আকৌ তৎক্ষণাতেনো সেই তেনেকুৱা বেয়া খবৰটো। ভাল লাগে জানো।
উম! এতিয়া কি কৰে কৰিব আৰু এতিয়া ফোন কৰি আছিলে মোলে অলপ আগত,
অ
উ
তাৰপিছত আজি আজি ভাত কিহে খালি? হেল্ল'
হেল্ল' নাই শুনা নেকি? মাছ অকমান আছে, মাছ মাছ মাছ অকমান আছে।
অ অ অ মাছ মাছে খালি। আমাৰ কিনো খাওঁ জানো আজি। কালি কালি পঁইতা ভাতে খালোঁ ভাজি খালোঁ। ভাজিয়ে পঁইতা ভাত খালোঁ।
ভাল পঁইতা ভাত ভাল লাগে খাই।
অ গৰমত পঁইতা ভাত খালি খাই ল ভাবি ইমান গৰম ৰাতি আমি আমাৰ কোলা এটা আ নহয় সেইটো হেৰি কুলাৰটো তাৰপিছত আও ম মানুহ ওলাই নিব সেইটো তাৰপিছ ছোৱালীয়ে আকৌ মোক কৈছে দেই মোৰ ফালে হাৱাটো পাই নে নাপাই চাচোন তাই মানে ভিটিং কৰি দিছে আৰু। হেৰি কৰি অ পাই নো মই ভৰি মেলি যাবই নোৱাৰো কাপোৰ কাকে ধ হেৰি পিন্ধিছো মেখেলাখন পিন্ধিছোঁ। অ তাৰপিছত মই বোলো ৰাতি আ চকু মিয়া তই ইফালে নাচাবি আৰু বোল। শুইহে থাকিবি চকু মুদি আগলে কুলা আৰু মানে ভৰি ভৰি চেপা মাৰিপেলাই শুই থাকিব লাগে মানে কাপোৰ।
অ কেনটাবিনি শুই থাকিবি আকৌ।
এ পেনট পিন্ধে নে ইমান গৰমত।
হাফ পেন্ট।
হাফ ন তাকে কৈছো হাফ পেণ্টটো গৰমত পিন্ধ নাই বাৰু হাফ পেণ্ট কিনাও নাই। সৰু পেন্ট পিন্ধো কলে, অ সৰু পেণ্টটো পিন্ধিলেনো তেনেকে থাকিলে নো যেনেকুৱা মানুহ বেয়া লাগে নহয় দেখি। এনেকে সেই তেনেকুৱা মই আকৌ ৰাতি কিন্তু ইমান জোৰত বতাহ স মাৰে মানে গে আছে বোলে বেমাৰ হ। হব বুলি ৰাতি বন্ধ কৰি দিলো তাৰপিছতে আকৌ আকৌ। থাকিব নোৱাৰো নহয় উপফেনখনে কামেই নিদিয়ে নহয় নাই তাৰ পিছ আকৌ হেৰি কৰিলোঁ।
দেউতাহঁতৰ ৰুমত এতিয়া ধুনীয়াকে ফেন লগাই শুৱে নে।
দেতাহঁতত ঘূৰা দেউতাহঁত সৰু কি টেবুল ফেনখন হে। এখন এখন হে লগায়।
টেবুল ফেনে ভাল লাগে মোক দুই ফালে যদি অকমান অকমান কৰে দি থৈ মই বৰ ভাল পাওঁ।
অ টেবুল ফে খহে দিয়া আছে দে তাত ইটো ফেন দিবলৈ তাৰমানে সেইখন অকমান, হেৰি নিচিনা যে হেৰি বেছি ওখ নহয় এই বেছি তললে থাকে। ক মানে সেইটো কাৰণে বোলে নালাগে। টেবুল ফেনেকে এনেকে চাইডত দিবলৈ হেৰি কৈছে যেনিবা। এতিয়া সেইবোৰ কৰাই নাই আৰু কাৰেণ্টৰ কাম তেনেকে ভাল, কৰা হোৱা নাই যে স চাইডত চাইডত হলে দুখন ফেন দি দিব এনেকে। হৈ যাব বোলে স অ। চলে মোক আনিছিনাকে দিয়ে।
আহ নালে নে গ।
উ তাৰপিছত তহঁতৰ বাইদেউহঁতৰ ভাল অ।
ভালে আ ঘৰ আ উম ভালে এতি সেইফাল গছে।
অল্াহ্
এতিয়াপ আহয়া দে ন বছাগেজ পোৱালা
আহ
এ টেটটো হৈ আছে এতিয়া। কি তম কি উম সিহঁতেৰি আছে এতিয়া ভাত খোৱা এথা ভাবিবই ন।
ম বেলেগক খোৱা খোৱাও ভাবিবলৈ মন নাযায় নিজক ভৰিলে মানে।
খা ন ভাল লগা
অ কে হৈ থাকিলোহেতে।
অ ক তাৰ প কতন খ প থে
উ হা
হয়।
উম্
অ।
তাৰপিছতে সেয়াই আৰু কেতিয়াবা কাইলেৰ পৰা আৰু সোমবাৰ পৰা আকৌ সোমবাৰে আকৌ আৰম্ভ হব আমাৰ যুদ্ধ। ত
যুদ্ধ মান নাযামি সেইটো সেতি সেতিয়ে আহিব ৰুবলৈ।
নাম সিহও চ তাৰপিছত মায়ে ময়ো এপাক এবাক যাম আৰু মায়ে বাৰু সজাগ কৰি থাকিব সিব। উম মাই মই
উম।
ত ৰুম গে আৰু শেষ হব জোনুমাহীকোও মাৰ কম বুলি কৈছে আৰু জোনমাহীক কৈছিলে আমাৰ নিদিলে মানে মই আহিম সিহঁতৰ দেওবাৰে দিলে পিছত দিয়া মাতিলে চ আহিব পিছত মাতিলে আহে। আহিম নে কৈছিলে আহিব চাগে আহ,
আহিবলৈ লৈ যদি আহি এতিয়া সিহতি আকৌ সোমালে নে খেলত।
মাল কে এতিয়া বেয়া মালে
অ
উম
মানি থাকোতে সেমেলা যদিও পাহৰিলো।
অ কেতিয়াবা সোমালে।
উম।
আহ আজালি গম নাপাও মই যোৱা নাই বাৰু।
অ।
ন তহঁত থাকেতয়ে সোমালে চাগে নহলে মই অ আমাৰ পাতিছিলে মই ন আমি থাকোতে সোমালে যদি
মানে
অ হব দিয়া আহ আহ আহ